হেল্ল' হেল্ল'
শুনিছা
অ শুনিছ শুনিছো তুমি শুনিছা নাই? তোৰ মাতটো ঢিলাকে আহিছা আক শুনিছা
অ শুনি
অ শুনিছো শুনিছো অ শুনিছা এ এনে বহি আছো তুমি?
হে
এনে বহি আছো তুমি এনে বহি আছো তুমি?
মই ভাত বনাওঁতে বুলি যা- যোগাৰ চলাই আছো।
অ ৰবা ৰ'বা কাটি কেনে আকৌ এবাৰ কৰিবাচোন ৰ'বাচোন হে
কি কৈছে কি কৈছে মই
মই
শুনিছো তো তোমাৰ কথাটো খালি মাততো সৰুকে আহিছে আৰু।
ভাত বনাইছা নাই?
হেল্ল'!
ভাত বনাইছা?
অ' মই ভাত বনোৱাই নাই পাই। এ' এতিয়া অকন আগতে আহি পাইছোহে। চাৰে চাৰিটা মান বাজিলে।
অ', ঘৰত কোন, কোন আছে আকৌ এতিয়া?
উম, ঘৰত মানুহজন, ল'ৰা তাৰপিছতে দুটা ল'ৰা। ডাঙৰটোতো হোষ্টেলত থাকে, আৰু সৰুটো চাই তিন বছৰ স্কুল দিয়াই নাই পিছে, তোমাৰ?
অ', মোৰ ছোৱালী এজনী আছে।
হয় নি কিমান ডাঙৰ?
চাৰি বছৰ এতিয়া ধৰা ডেৰ মাহ।
অ', অ', স্কুল দিলা?
এই স্কুল এবাৰ নিদিলো জান শৰু নিচিনা লাগিলে আৰু স্কুল নাম লগোৱা লগে তাত তাৰ বয়সো নাই হোৱা আছিলে এতিয়া জাষ্ট চাৰি বছৰ এম
অ', অ'। এনেই তুমি বাগজান কোন ডখৰত থাকা বাৰু?
এ মই বাগজান ধৰা এই স্কুলখনৰ ওচৰত।
স্কুলখন মানে, তোমাৰ সেই অ', দলংখন পাৰ হৈ যাব লাগে ন'?
অ', অ'।
অ', মোৰ লগৰ ছোৱালী এজনীও আছিলে দে মই আগতে প্ৰায়ে গৈছিলো।
অ'।
সিহঁতৰো সেই বাগজাত কি গাওঁ নাজানো বাৰু। এ' বাগজান কি হয়
অ' বাগদান মানে লগৰ ছোৱালী আছে নেকি তোমাৰ?
উম, উম লগৰ ছোৱালী আছে।
অ' অ'।
তুমি বাগজানলৈ বিয়া হৈছে নে মাহঁতৰ ঘৰ বাগজানতে।
নাই মই সোমাইছো বাৰু।
অ', তোমাৰ এনে মাৰ ঘৰ?
মাৰ ঘৰ
অ', ফিল'বাৰী কাক, বোকপথাৰ। অ', অ', ময়ো ফিলাবাৰীতে বিয়া হৈছো পিছে।
ফিলাবাৰী বিয়া সোমাইছা।
উম।
ফিলবাৰী কোন জেগা ক'?
বৰগাঁও।
তুমি ৰুমত থাকা নেকি?
নহয়, নহয় মই এই আমাৰ মাকুমত থাকোঁ।
অ', অ', অ', লাউড স্পীকাৰ দিছোঁ কিবা হেয়ি বুজি পোৱা নাই নি বাৰু?
নহয় সেইটো কাৰণে চাগে, মানে ঘে, ঘে ঘা, ঘা কে এনেকুৱা আহিছ
নাই, নাই, নাই, নাই হেডফোন লগাই থৈছোঁ ন'। হিলি যায় ন' তেতিয়া আ, চাউণ্ডটো কৰে মানে।
অ', অ', টো কথা অ'। মই ফিল'বাৰী বৰ গাঁৱলৈ বিয়া হৈছোঁ। উম, উম।
অ', আমি বজাৰ, চজাৰ কৰিব হ'লে কিনে তাত, মাঘৰত থাকোঁতে মানে ইয়ালে ফিল'বাৰীলৈ আহি চিলো।
অ', অ'। এনেই আগতেও যাওঁ বাৰু যিহেতু আমি নাম খুলোং শুনিছা নহয়, জানাই চাগে।
নাম হোলোং, নাম হোলোং নে বৰ হোলোং?
বৰ হোলোং, নাম হোলোং শুনিছা নাই?
অ' শুনিছো-শুনিছো।
উম, এইফালে যাও আমাৰ এই পেহী এগৰাকী আছে এগৰাকী মানে আছে আৰু। পৰিয়ালত মানুহ।
অ'। তাৰপিছত ডিউটি আহিবা ন কালি?
কাইলৈ যাম চাগে পৰহিলেতো বন্ধ আছে।
পৰহি অ' ৱৰ্ক ফ্ৰম হোম আছে যে।
উম, উম।
মানে কি হয় ন এইটো কাৰণে মানে ৱৰ্ক ফ্ৰম হোম দিছে মানে ঘৰত কিয় মানে হেৰি গৰমটো বেছি ন।
হয়, হয়।
অ'।
গৰম তো বহোত বেচি অ'। এই শনিবাৰে বহুত দেখুৱাই আছে সেইটো কাৰণে শনিবাৰে বন্ধ।
অ' আৰু চোৱাচোন আজি মানে ইমান গৰম ফেনৰ তলত বহি কিনেও মানে ইমান থাকিব পৰা নাই।
তাকে আমি সেইটো কাৰণে দেৰিকে আহিছো। তোমাৰ চাৰিটা, চাৰিটা চাৰে চাৰিটা, চাৰে চাৰিটা বাজিলে।
অ'।
ঘৰ পাওঁতে আমি পাঁচটা চাৰে পাঁচটাই বাজিলে বাৰু তাৰ পিছত আকৌ মই মই আকৌ ল'ৰাটোক আকৌ আমাৰ মা ঘৰত থৈ যাওঁ নহয় অ'। মাৰ এই মাকমৰ টাউনৰ ওচৰতে আৰু এ ওচৰত। অ'। তাক তাতে থৈ যাওঁ আৰু তাত সোমাই লৈ তাক লৈ কিনে আকৌ আমাৰ এইফালে বাইপাছৰ ফালে আহিব লাগে।
অ'।
আকৌ তাক লৈ আহিছো অকমান আগত সোমাইছো হে।
অ', অ' মই আজি সোনকালে ছুটি লৈ আহিলো ন মানে ইফালে যাম বুলি কৈছিলো তোমালোকে যে শুনিছিল শুনিছিলে চাগে।
অ' অ।
উম, তাৰপিছত যোৱাবাৰ নহলো আৰু মানে ছুটি দিলে ডাঙৰটো আৰু সৰুটো আছে।
অ' অ।
ডাঙৰটো, ডাঙৰটো ভাল পাইছে অ', সৰুটো পোৱা নাই বাৰু সেইকাৰণে ছুটি নিদিলে।
অ', - অ', - অ', সৰুটোই
দুইটা ককাইক ভাইক দুইটা ভৰ্তি আছিলে।
অ', - অ', এই ভালকে দেখুৱাবলৈ ক'বা দেই বহুত ভয়ে লগা হয়।
হয়---হয় ভয় লগা কাৰণে মানে আজিকালি ক জ্বৰটো মানে এনেকুৱা এটা হৈ গৈছে তাৰমানে মানে ধৰ মানে অ', - অ', - অ',
মানে বিধে- বিধে ভাইৰেলবোৰ আহিছে।
উম তাতে আকৌ মানে হেৰি যিটি মানে মানে কেমিকেল বস্তু আদি আজিকালি চব বস্তু কেমিকেল হৈ গ'ল ন
উম-উম তোমাৰ এই জ্বৰ চৰ্দি কাহ যদি হয় আজিকালি ভালেই নহয়।
অ', আজিকালি মানে জ্বৰ চৰ্দি হোৱাটোতে এটা মানে লিপিচ হয় নাই। মানে হলে হৈ গ'ল আৰু মানে সেই জ্বৰৰ পৰাই মানে ডাঙৰ হৈ যায় আৰু
অ',
অ', আমাৰ বাগজান ফালে আহি পাইছা নাই?
গৈছোঁ-গৈছোঁ, কোৱা নাই জানোঁ মোৰ লগৰজনী ঘৰলৈ প্ৰায়ে যাওঁ আগতে
অ',
তায়ো বেয়া।
অ', হয়। এনেকুৱা এটা চিটুৱেশচন পাৰ হ'ল মানে আমাৰ মানে তেতিয়া তোমালোকে শুনিছিলাই নাই মই চাগে মানে এনেকুৱা এটা দিন পাৰ কৰিলো মানে আমি
মানে এই বাঘজানৰ ঘটনাটো
অ', ঘটনাটোৰ কথা কৈছো মানে এনেকুৱা এটা দিন পাৰ হলো মানে মানে মৰা দিনলৈকে মানে পাহৰিব নোৱাৰি মানে দেই সেইটো
সঁচাকে দেই বৰ ভয় বৰ ভয় লগা আছে মানে। তোমাই তোমালোকৰ-তোমালোকৰ কি অৱস্থা আমাৰ কি অৱস্থা হৈছিলে তো মানে সেইটো ভাবিলে তোমালোকৰ আৰু কি অৱস্থা হৈছিলে ভাবিব মানে কেনেকুৱা লাগি যায়
অ', চোৱাচোন
তাৰমানে আমাৰ এনেকুৱা লাগে কি আমাৰ ঘৰতে পাইছেহি নেকি পাইছেহি নেকি তোমালোকেতো তাতে আছিলে ন
অ', মানে শব্দটো ইমান হয় মানে যেতিয়া মানে জুইটো নোমা নোমালে ন তাৰপিছতো মানে সেই বছৰটো গোটেই বছৰটো মানে আমাৰ ইয়াত মানে ঊনৈশত লাগিছিলে ন বিশত নোমোৱা হ'ল। ত চোৱাচোন মানে
অ', তোমালোকৰ কিবা অনিষ্ট হ'ল নেকি বাৰু?
অনিষ্ট মানে এনেকেনো কি মানে আমাৰ ইয়াত বা প্ৰভাৱতটো সিমান নপৰিলে হ'লেও মানে ঘৰবোৰ এনেকে তেল পিৰিকটি পৰা নিচিনা পৰিলে ত' আৰু গৰু আছে ছাগলী আছিলে আমাৰ গৰু ছাগলী ছাগলী ছাগলী খিনি মৰিলে দেই মানে গৰু খিনিক গৰু খিনিক কিছুমান মৰিলে আৰু মানে যি কেইটা আছিলে আমি মানে বা মানে মোৰ ডিগবৈ ফালে বিয়া সোমালে ত বাহতৰ ঘৰলে দি পঠালোঁ।
তাকে বৰ ভয়ংকৰ দৃশ্য আছিল আছিলে মানে বহু বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিলে আৰু
অ', মানে এনেকুৱা এটা দিন পাৰ কৰিলো অ', মানে পাহৰিব পৰা নাই।
অ', পাহৰিবলে দিন লাগিব আৰু সঁচাকে মৰা লৈকে মনতেই থাকিব আৰু বহুতেই।
অ, মানে কি হয় মানে এতিয়া মানে আৰু তাৰ মানে এনেকুৱা এটা দিন নহওক মানে দে আমাৰ লগ ল'ৰা- ছোৱালি দিনলে মানে আমি যিটো মানে পাৰ কৰিলো মানে আমাৰ ল'ৰা ছোৱালীৰ দিনৰ মানে এনেকুৱা নহয় মানে যিটো ঘটনা হোৱা পিছত পানী বেয়া হৈ গ'ল আম আমাৰ চোৱাচোন কিবা এটা বস্তু ল'লে ৰুলে কিনে মানে-মানে ডাঙৰ নহয় নে -নেবাঢ়ে মানে দেই। এ মানে জেগাবোৰ পুৰা মানে এনেকুৱা হেই অ, তেল চেলেবুৱে ওলায়।
উম- উম তাকে দে উম, প্ৰথমটি ৰক্ষা আৰু দেই গোটেই তিনচুকীয়া ডিষ্ট্ৰিক বুলি ক'ব লাগিব আৰু।
অ', অ, হ'ব লাগিব তোমাৰ তিনিচুকীয়াতো তো প্ৰভাৱ পৰিছিলে ধৰা এফালে মানে ও-ওচৰ গা গাওবোৰলৈকে মানে শব্দ গোপ যুজনি আকৌ জুই মানে যি তো পোহৰ ওলাইছিলে নহয় দেখিয়ে মানে ভয় লগা।
তাকে- তাকে হে- হে সেটোৱে কৈছো আমি দূৰৰ পৰা দেখিছিলো ন' এনেকুৱা ভয় লগা হৈছিলে বাৰু ত' ওচৰত থকা খিনিতো আৰু জি হওঁ
অ', অ', আমি ই মানে শিবিৰত থাকিবলগীয়া হয় থকা মানে- মানে মানে থাকিবলে ইমান অসুবিধা হয় ল'ৰা- ছোৱালী মানে বৃদ্ধ সকল যিসকল প্ৰেগনেঞ্চি মানুহবোৰৰ কাৰণে অসুবিধা হৈছিলে। এ বহুত মানে এ আমাক মানে দূৰ দূৰৰ পৰা বহুত গাঁৱৰ পৰা আহি কিনে মানে সাহা দিয়েহি ন।
উম উম পাইছো নহয় এইবোৰ চব নিউজে চিউজে পাই আছে অ উম অ মাকোম আৰু। এতিয়া তোমাৰ বাগজান হে সিমান দখ চব গমেই পাই থাকো।
অ গম পাই থাককা য'তে ততে মানে শিবিৰ বোৰ আছে।
তাকে। বাকী এতিয়া ৰাতিলে কি বনাইছা?
বাকী এতিয়া তাকে হেৰি মাছ আনিছিলে মাছ কোমোৰা বনাম তাৰ পিছত। তাৰত এইফালে দাংবডি, আলু ভাজি আৰু দালি অকণ বনাম নেকি সেইয়াই আৰু।
অ অ মই ভবাই নাই পিছ দেই কি বনাম।
আহ অ মানে আমাৰ। এতিয়া মেডিকেলত মানে ল'ৰাটো মানে এডমিট হৈ আছে ন যিটো। তাৰ কাৰণে এতিয়া। ভাত মানে মোৰ মানুহজন এতিয়া ডিউটিৰ পৰা আহি কিনে এতিয়া ভাতত দিব যাম বুলি কৈছে এতিয়া। তাকে সোনকালে বনাই দিওঁ বুলি বনাই আছো আৰু।
অ অ।
অ তোমালোকৰ আজি। ধিনীয়াকে কথা পাতিছো যদিও বহুত ভাল লাগিছে জান নাই ফি ফি লাগিছে তুমি মাজে মাজে ফোন কৰিবা আকৌ।
কৰিম কৰিম নিশ্চয় কৰিম ময়ো সেই তোমাৰ ক ফনটো কৰিম বুলি ভাবিয়ে আছিলো পিকিয়ে ফোন মাৰিছিলে প্তিৰ লগত। কথা পাতি থাকোতেই তুমি ফোন মাৰিছা আক বিজি
অ অ অ তুমি কল কৰিলা চাগে ন তালে
উম নাই হেৰি কল নাই কৱা এনেকুৱা কল নাই কৰা এনেই নৰ্মেলি কল কৰিছিলো উম নহয় তাই মানে সেয় মোক ফোন কৰিম বুলি অনলাইন আহাচোন বুলি কলে তাৰপিছতে কিবা বোলে ৱাৰ্ণিং ৱাৰণিং দেখুৱাইছে বুলি কলে মোক।
অ মই এতিয়া জাষ্ট মানে তোমালোকৰ পাতি আছো ন এতিয়া মা মাৰিছে ৰিছি ভ কৰা নহল বাৰু।
অ অ।
খোৱা নহ'ল।
অ অ মানুহজন তোমাৰ এই তিনচুকীয়াতে প্ৰাইভেট জব এটাকে কৰি আছে আৰু।
অ ভালে ভালে।
চলিব লাগে যে শেষ কৰিবই লাগিব আৰু।
অ কৰিব লাগিব কৰিব লাগিব আজিকালি নকৰিলে একোৱেই নহয় অ আমি মানুহজনে কৰিলেও মা মানুহজনে কৰিলোঁ আমিবোৰ কৰিব হ'লে লগীয়াই হয়গৈ আৰু নিজৰ মানে মান মানু জনে নো দিবই বাৰু। নিজৰ কাৰণে মানে অসুবিধা হৈছে বুলি নহয় আৰু মনটোৱে ভাল লাগে হয় না আমি এতিয়া আমাৰ ফূৰ্তি কৰো কামত
অ অ তাকে- তাকে মনবোৰ অ।
এ মানে তাত থাকিলে কিন্তু দিনটো মানে ডিউটিত থাকিলে মানে দিনটো কেনেকৈ পাৰ কৰো মানে আমি গমেই নাপাওঁ হয় নাই।
অ অ।
দিনটো ইমান ভালকে পাৰ হৈ যায়।
পাৰ হৈ যায় অ।
অ।